ক।
অ ভালে আছে?
চোৱাছো।
অ অ অ ভাল ভাল। কি কৰি আছে।
এ তাহতে যদি লগাইছিলো অকনমান বৈ আছিল।
আহ তাত বৈ আছে। আহ খোৱা বোৱা কৰিলো কৰিলো। আপুনি খোৱা বোৱা কৰিলে নে?
চ কৰিৰি লোৱা।
অ আহ আহিলে আহিলে। আহি পেলাই এই ওচৰতে বাৰ্থডে এটা আছে। বাৰ্থডে খাবলৈ গৈছে। অ এই বৰ্তাকৰ ঘৰ ককাইহঁতৰ লগত।
অঁ অঁ মোৰ ই ল'ৰা ছোৱালী আহিলে বাৰ পৰীক্ষা দুইটা আছিলে যে। আহিলে খোৱা -বোৱা আহিল অ দুইটা আহিলে।
লৰা পৰীক্ষা ভাল হৈছে নে?
ল'ৰা ভালে হৈছে বাৰু, ছোৱালীও ভালে হৈছে বুলিয়ে কৈছে, কিমান কি!
অ অ অ বাকী সিহঁতে খোৱা- বোৱা কৰিলা। অঁ আপুনি কি লগাইচেনো।
এই মই মেখেলা লগাইছো আজৰি আযি আঠখন লগাইছিলো, তাৰ এতিয়া তিনিখন ওলাইছে আও।
অ অ আৰু পাঁচ
অ অ তাকে মই বোলো খবৰ লচোন লগতে হেৰি নহয় এই ওচৰতে ইণ্ডা এটা খোলা কথা আছে। নিশ্চ ন এই কি হয় না ী মেচিন ন ইণ্ডাষ্ট্ৰি এটা খোলা কথা আছে, তোক খবৰ এটা দিওঁ। কৰিলো কওঁ বোলো।
অঁ আপোনালোকৰ তাতে নে?
অ অ অ। তাকে পাতিছে আৰু মানুহ গৰাকীয়ে, আমাৰ ওচৰত কেইজনীমান হ চা
অ।
তাকে অলপ খবৰ দিম বোলো হ'লে।
অ ঠিক আছে ঠিক আছে খবৰ দিব মই কৰিম। ময়ো যাম। এতিয়া ধৰক গৰম বন্ধই হ'লছে কালি ইমান স্কুলৰ কথাই নাই।
অ।
এইমাহতটো মই পাৰিম বাৰু আৰু স্কুল খোলা হলে অলপ দিগদাৰ হয় স্কুলৰ পৰাওনা নিয়া কৰিব লাগে। অঁ আপুনি মোক খ - বৰ আকৌ দিব ভালকে কোনখিনিত কি কথা
অ দিম বাৰু আকৌ কিবা এপ্লাই কৰিবও লাগিব নহয় সেই
অ অ কিবা ডকুমেন্টচ লাগিলেও
তাকে এন জি অঁ' আডাৰত কৰিব যে।
অ অ কিবা ডকুমেন্টচ লাগিব চাগে।
লাগিব লাগিব। তাতে কিহে খালে ভাত?
ভাত মানে বইলহে খাইছো দেই।
অঁ।
অ তাৰপা আকৌ এতিয়া কিবা হেৰি মেগী অকমান আনি থোৱা আছে তাকে খাম আৰু। অকমান লাহেকে খাম।
অ হয়নি।
তাৰপা এই আমাৰ মানে বৰতিয়া এটা হৈ আছিলে ৰাতিপুৱা বইল কে খালো আৰু খাই মেলি পেলাই এতিয়া মানে, আকৌ হেৰি মেগী আনি থোৱা আছে আৰু বইল কৰি পেলাই তেনেকেই খাম আৰু। অকমান লাহেকে। এতিয়া ভাত নাখাও। অ অ, বাকী শাহু শহু আছে?
আছে আছে ঠিকে আছে, খাই বৈ এতিয়া অকমান শুইছে।
অঁ।
দেউতা বা কামত লাগি আছে, গৰু গাই এইটো খৰি খে
অ অ অ অ, বাকী গা ভালে আছে নহয় অ?
আছো আছো ঠিকে আছো বাৰু। তাকে সে কৌ এটা হাঁ চাই গৈছে পোৱালি এটা তাকে চায় আছো, গো সেই কুটকুটকীয়া হ'ল হৈ পেলায়।
অ এ ৰাম নকব আমাৰ এইফালেও হৈছে মানুহবোৰ কৰ পাই আমাৰ এই কাষৰ মানুহ গৈয়ে, মানে প্ৰথমত। তাতে এই পোৱালিটো হৈছিলে তাৰপা গাইজনী এতিয়া গোটেই গৰুকেইটাই।
অহ
হৈছে-হৈছে অকল এঘৰ বুলিয়ে নহয় মানে আমি মানে। ঘৰৰ কথা ভালকে জানিছো আও আৰু যায়ে-তায়ে তেনেকুৱা হৈছে মানে।
অহ তাকে এতিয়া আপোনালোকৰ সেই তোমালোকৰ পাহাৰলৈ যাব পৰা সুবিধাটো আছে নাই।
পাহাৰলে মানে হেৰি এ এতিয়া যাব অ আছে সুবিধা আছে মানুহ মানুহে নিয়া হে নাই গৰু। অ পাহাৰ ওচৰতে হয়, কিন্তু এতিয়া নিব আৰু মানে পাহাৰলে মানুহবোৰ। গৰু-চৰুবোৰ এফালে এতিয়া ধান চান ৰুই দিলে।
অ কিমান মান তাকে কিমান মান আছে নো গৰু? গৰু কিমান মান আছে?
গৰু - গৰু আঠটা আছে। ছাগলী আছে, এই ছাগলীবোৰ ইয়াতে থাক- কেও বাৰী এঘৰে কিন্তু হেৰি গৰুবোৰ লৈ যায়।
অ হাঁহ চাহ আছেনে হাঁহ, পাৰ।
অ-অ আছে হাঁহ, পাৰ এ আমাৰ সেই জাজনীৰহে আছে মোৰ নাই বাৰু।
অঁ পুহিব লাগে আকৌ এনেই থকাতকে।
এ তাকেহে পুহিব লাগে।
সুবিধাটো নাই চাগে ন?
সুবিধা মানে আমাৰ এই নিজৰ মাটিও ইমান বিশেষ বেছি নাই যে। এই আৰু এইবোৰ লোক ঘৰলে যায় আৰু আমাৰ একেবাৰে ৰাস্তা কাষতে ঘৰ। সেইকাৰণে মানে এই অকণমান দিগদাৰ হয় আও আমাৰ মানে কি হ'ল জা - জাজনী ঘৰ অকনমান এই পথাৰৰ চাইদে যে সিহঁতৰ সুবিধা আমাৰ এই একেবাৰে ৰাস্তাৰ কাষতে।
আহ এ-
নিজৰ সুবিধা নহলে ভাল নহয় যে।
মোৰ নাই বাৰু মই হাঁহ নাই পুখুৰী আছে যদিও ধৰ এইবোৰ পথাৰলৈ গুচি যায় লোকৰ পথাৰ সোমাই। লোকৰ ঘৰলে যায় সেইকাৰণে হাঁহ - হা হা হা, ছাগলী আছে আও আছেআছে ছাগলী আছ- এ ছাগলী দুজনী আৰু এই পাঠা এটা ৰাখিছোঁ। ঘৰতে, এই লাগেই যে।
সে হয়-হয় সেইবোৰ ৰাখিলে আপুনি নিজে চলা-মেলা কৰিব পাৰিব।
অ এইবোৰ এটা কিবা এটা ব্যৱসায় আৰু ধৰা সেইবোৰে আও। নকৰিলেনো কি কৰি খাবা ঘৰত যিহে আঁতৰ চাকৰি-বাকৰি নাই। বৰ কষ্ট হয় ঔ।
এ ক'ব নালাগে আও আজিকালি চলিবলৈ-মেলিবলৈ - যিমানখিনি পইচা পাতি লাগে মানুহক। তাকেহে সিইফালে হেৰি মাছ পুঠি ওলাইছে নে বৰষুণে খুব দিছে পানী -
ওলাইছিলে ওলাইছিলে আৰু যথেষ্ট - খালো বাৰু এতিয়া পানী নাই শুকালে আগফাল-পিছফাল চব শুকালে ৰ'দ দিলে।
অঁ অঁ অঁ অঁ অ আজি ব- বহুত গৰম আমাৰ ইফালেও গৰম পায় এইকেইদিন আকৌ আগবেলাটো ৰ'দ দিলে পিছবেলা বৰষুণ দিয়ে। আজি আকৌ নহয় আও আজি চব একেবাৰে ৰ'দে আহ বৰষুণ মুখৰ ৰ'দ দিছে যে গৰমত মানে ক'ত থাক - কুকুত নাথাকো লাগি গৈছে কিয় ফেনৰ হাৱাই কাম দিয়া নাই।
হে ভেনত হাত ভেনৰ তলত থাকিবই নাই বৰ গৰম।
অ ফেনহাৱাবোৰ গৰম গৰম কে আহিছে আৰু মানে। উম তাপা সেই ছোৱালীজনী ছোৱালীজনী হেৰি পঢ়ি আছে নহয়? তাই বা ক্লাছ থ্ৰী হে তাইে এতিয়া এই স্কুলৰ পৰা আহিলে আহি পেলাই- ওচৰতে বাৰ্থডে এটা আছে তালৈহে গৈছে। স্কুলৰ পৰা আহিলে মানুহজন অহাই নাই অহাই নাই। আহ হালে সাতটা ছয়টা সাতটা বাজে আও এতিয়া যে আমাৰ তাতে বৰতীয়া হৈ আছে সোনকালে বৰতীয়া ভাত খাও হত যে সেইকাৰণে মানে অকমান সোনকালে আহিবলৈ চাই আও।
এই পাহাৰৰ পৰা যে হাতী ওলাই তাৰ পৰা এতিয়া ওলাই নে নোলাই?
এতিয়া নোলাই এতিয়া নোলাই এ কেতিয়া ওলাই যেতিয়া ৰোৱা চোৱা সজাল ধৰে সজাল ধৰি ধান ওলাবলে ধৰে সেইকণ সময়ত বেছি হাত- হাতিবোৰ ওলাই মানে ওলাই মানে কি হয় আৰু সেই ৰোৱা সজাল ৰোৱাটো খাবলৈ পায় সেইটো খাই ভাল পাই। তাপা আকৌ ধান চানৰ সময়ত তেনেকে মানে ওলাই আও। এতিয়া ওলা ওলোৱা নাই।
ভয় লাগে চাগে।
এ ভয় লাগে, ভয় লাগে, ভয় লাগে ৰাস্তাতকেও মানে এইবোৰ কিছুমান মানুহৰ ঘৰে দুৱাৰ ভাঙি কিবা- কিবি মানে সেইবোৱে আও। ঘৰ দুৱাৰ ভাঙে আকৌ ৰাস্তা তেনেক- কে পাহাৰ চাইডৰ ৰাস্তাত যাবলৈ ভয়ে লাগে মানে।
অ
তেনেকুৱা ভয় লাগে ভয় লাগে পাই।
হয় দেই খেতি বাতি ধেই নষ্ট
এ ঢেৰ নষ্ট কৰে ঢেৰ নষ্ট কৰে আৰু তেওঁলোকে নাখালো। গছকতে কিমান যায় আৰু গছক এটা গছকতে একেবাৰে
ধান উলাব হৈছে যে।
অ ধান যেতিয়া ওলাই মানে ৰোৱাটো গেৰ ধৰি পেলাই যে- তেতিয়া ধান টো ওলাই মানে সেই তেতিয়া মানে সে- টো বেছি খাই ভাল পায় সোৱাদ পায় তাৰপা সেইটো খাওঁতে খাওঁতে ধান হৈয়ে এক গিয়ে আও আপোনাৰ নেখালো পথাৰ দোৱা দি গুচি গ'লে আও মানে বহুত নষ্ট কৰে। এটা এটা খোজতে কিমান খিনি ৰোৱা সোমাই যায়। খাব নালাগে আহিলে নষ্ট হয় আৰু তেনেকে পাঁচ ছ জন যদি আহিবলে হয় একেলোৰিতে
অ এই তাপা হেৰি তোমালোকৰ এনেই পুখুৰী আছে নাই পুখুৰী আছে নহয়।
পুখুৰী আছে অ আছে আছে। অ জীয়াই- জীয়াইছে মাছ জীয়াইছে বাৰু আগৰ মাছো আছে অলপ। এইবাৰও জীয়াইছে মানে এনে বেচিবলৈ মেলিবলে নহয় আও। ঘৰত খাবলৈ মেলিবলৈ হয় আও।
অ আমাৰো সেই পুখুৰী এটা আছে অকমান ডাঙৰ তাক- কে চাই আছো ইমান ডাঙৰ ডাঙৰ আছে যে ওপৰত কমাই কমাই পোকবোৰ খাইছে।
অ ডাঙৰ হৈছে হয়নে আমাৰ ইমান ডাঙৰ নহয় আও। আপোনালোক হেৰি বেচিব মেলিব পাৰেনে?
বেচাটো কৰো বাও এনেইনো কেলে পুহি খাবলে খাইতো শেষ কৰিব নোৱাৰি। সেইকাৰণে অকণমান বেছো অলপ।
হেই বেচি গলে নহয় বৰ ডাঙৰ পুখুৰী নহয় মানে আমাৰ পুখুৰীটো বৰ বেছি ডাঙ
আহ।
বেচিবলে নহয় আও খাবলে মেলিবলে হয়।
অ তাতে তোমাৰ আকৌ সেই পৰিয়াল দুটা যে।
অ দুটা যেন সেইটো কথা অ। পৰিয়ালটো তাৰ কাৰণে উম।
স দাদাহঁত পৰিয়াল সিটো পৰিয়াল থিক
অ অ সিটো পৰিয়ালো ঠিকে আছে বাৰু বৰ্তমান ভালেই বাৰু। এ মাক জীয়েক দুইজনী অসুবিধা।
অ।
ইহঁতৰ। এ হেই মায়েহে ভাত পানী বনাব লগীয়া হৈছে
উ বৰসুবিধা হয় আৰু একেলগে দুজনী হৈ গ।
এ হয় হয় নকবা আও। ঘৰত একদম কাম কৰিবলৈ মেলিবলৈ বোৰ মতা মানুহে কাম নকৰে যি খন বস্তু হাইও খাইও।
ই আই আমাৰো একেই শাহু এয়া অসুখ খ আৰু এতিয়া মানুহজন থাকে দূৰত ভাত বনোৱা কি অসুবিধা। হয় ঐ। দেতাও হৈ বয়স হ'ল যে বনাবলৈ নাযায় ওচৰলে। ল'ৰা ছোৱালীকেইটা সৰু সৰু চুকতি লাগি লাগি হেৰি কৰি থাকে। কেয়া বাইকে কিবা এটা কলেও কথা নুশুনে আও। কিবা এটা কৰ বুলি কলেও নুশুনে বৰ সমস্যা ঔ।
আহ আহ। আহ? হেল্লো' হ'ব দিয়ক এই নেটৱৰ্কৰ প্ৰব্লেম হৈছে মই পিছত কথা পাতিম দেই হ'ব। ব দিয়াক।
হব দিয়ক হব দিয়ক।